কি কৰি আছ?
শুনিছনে নাই?
শুনিছো, তই কি কৰি আছ?
এনেই আছো। তই?
মইও এনেই শুই আছো।
অ' তাৰপা কিবা বেমাৰ হৈছিলে বোলে শুনিছিলো?
অঁ' বেমাৰ।
কি বেমাৰ?
চিকিৎসালয়ৰ পৰা আহিছো হে।
অঁ মেডিকেল বুলি কলো একো হেৰি নহয় বাৰু ইমান আৰু অসমীয়াত ক'ব নালাগে আও।
অ' ঠিকেই আছে তেতিয়াহ'লে।
অঁ অঁ, বাকী ভালেই নহয়।
ভাল মানে আও আছো আও ভালে বেয়া মাজতে।
অ' তপা কি তোমাৰ জিম যাবি নেকি আজি পা?
যিম নাযাওঁ, দুদিনমান পিছৰ পৰা যাম ডাক্টৰে ৰেষ্ট ল'ব কৈছে এমাহ মান। যাম মানে জুলাই মাহতো যাম আৰু।
জিমত।
অঁ'
এই আমাৰ লগৰ গিটাৰ লগতে যাবি নেকি?
অ' লগগিটাৰ লগতে যাম চাগে।
অ, এই তই তেতিয়া এই জিমটো কণ্টিনিউ কৰা হেতেন তোৰ বেমাৰ নহ'ল হেতেন হ'লে গম পাইছা নাই?
তাকেহে, মোৰ আধাতে এৰি দিলো যে।
অঁ, এই লগৰটো লগতে ৰাতিপুৱা দৌৰিব যাবি আকৌ নহলে।
যাম যাম, এই কেইদিনমান ৰেষ্ট লৈ লৈছো।
অঁ' বাকী হেৰি এইটো কি বুলি কয় এ তহঁতৰ কি এক্সজাম এদায় হ'ল নেকি?
অঁ এক্সজাম আদাই হোৱা নাই।
আদায় হোৱা নাই মানে, এ তহঁৰ কি এ- এইবাৰ চেমিষ্টাৰ এক্সজাম আদায় নাই হোৱা।
অ' হ'ল সেয়া। আলহী আহিছ, আহক।
অঁ'
মা আছেনে নাই? মা আছে, অ' মা। মাঁ' জানো ক'ত গৈছে তেতিয়াহলে পিছফালে আছে নি? দেউতাও পিছফালে আছিলে, বহক মাতিছো। তহঁতৰ আদায় হ'ল নে কি পৰীক্ষা?
আমাৰ এক্জামটো আদায় হল, কিন্তু মানে এই- তাৰ নেলৰ মাক্সৰ কাৰণে ঘূৰি ফুৰিবলগীয়া হৈছে আও।
অ'হ।
অঁ অঁ ভাত খালো এতিয়া জাষ্ট।
অ'
আমাৰ এই চামাৰ গেম দিছিলে নহয় গম পাও নাপাও? এই স্কুল এখনত। শুনিছা নাই? হেল্লৌ' হেল্লৌ, হেল্লৌ'।
হ' শুনিছনে?
অঁ তেনেকে তেনেকে হেৰি হলে নহব নহয়।
কি কলে?
সেই হলে-
নহয় মোৰ ওলাই গ'লে শুনা পোৱটো কমি যায়।
অ', এ ৰ'হ ৰ'হ মই তোৰ আকৌ ফোন লগাইছো ৰ'হ।
কেইলে?
এই এইটো আকৌ পিছত দীঘলকে হেৰি কৰাৰ পিছত আকৌ হেৰি হ'লে বেয়া হ'ব নহয় আকৌ সেইটো কাৰণে লগাইছো।
নহয় খেলত মাত নাযায় নহয়।
অ', এই নহয় ৰ'হ মই আকৌ লগাইছো ৰ'হ এতিয়াই জাষ্ট।
অ'।